অ'।
কি কৰি আছা?
এয়া কাপোৰ অলপ জাপি আছো।
অ' চাহ টাহ খালা?
চাহ তাহ খোৱা হ'ল, তোমাৰ খোৱা হ'ল নে?
মই খালো দিয়া।
অ' অ' এই আমাৰ হোৱাটছআপৰ পৰা কালি মানে মই বস্তু এটা বিচাৰি আছিলো।
অ'।
এই কাপোৰ অলপ উলিওৱা হৈছিলে, জাপা হোৱা নাছিলে।
অ'।
তাকে এতিয়া জাপি আছো সময় পাই লৈ।
ঠিকে কৈছা দিয়া।
তুমি চাহ খালা আৰু?
মই খালো দিয়া।
অ'।
ৰ'দডাল যিহে দিছে।
অ' আজি গৰম পৰিব।
উম বহুত দিব।
উম হম। গৰম পৰিব এ জি জি ৰ'দ, বাহিৰত যাব নোৱাৰা অৱস্থা।
উম। ৰদত দেখা নাই কলেজৰ পৰা কাম বিলাক দিছে। নকৰিলেতো নহয়েই।
উম।
পি তোমাৰ কেই তাৰিখৰ পৰা পৰিলে?
মোৰ তেইশ তাৰিখৰ পৰা।
অ' মোৰ বাৰ আজিয়ে পাই দিছে বাৰু।
অ' অ'।
হে ইভিনিং পৰিছে, তাকো ৰ'দডালত যাব লাগিব এতিয়া।
অ'।
তোমাৰ ইভিনিং নে মৰ্ণিং?
মোৰ মৰ্ণিঙতে পৰিছে, এই মৰ্ণিঙত পৰিলে বেছি দিগদাৰ হয় ৰ'বা। ঘৰৰ হে বাৰ্ডেন। আকৌ, নিজৰ কাম কাজ সেইবোৰ। অকন ইভিনিং দিলে, কাম কাজ কৰি মেলি থৈ যাব পৰা গ'ল হয় আৰু।
সেইটো হয় বাৰু।
উম।
কিন্তু সেই ৰ'দটোৰ পৰা যে বাচিবা।
অ' সেইটো হয়।
যাওঁতে ধৰ ৰদ নোপোৱা।
তথাপিও মোৰ আগবেলাতকে ভাটি বেলাহে বেছি গৰম লাগে, বেয়া পোলাও।
উম।
ঘৰৰ মানুহ কি কৰি আছে?
মা বাগৰি আছে। আকৌ ভন্টি ভন্টিহঁত আছে, দেউতা চাৰিআলি গ'ল। বজাৰ কৰিবলৈ গৈছে।
অ' আজি বজাৰ বাৰ নেকি তোমালোকৰ?
নহয় নহয়, আমাৰ বজাৰবাৰ দেওবাৰেহে হয়। এই আলহী এগৰাকী অহা কথা আছে।
অ'।
সেই বজাৰ কৰিবলৈ গৈছে, আৰু ধক যেতিয়া খুদা মুখে পঠিয়াহলে হ'ব জানো।
নহয় নহয়।
উম সেইকাৰণে, ভালো নালাগে দিয়াচোন আৰু।
অ', আমাৰ আলহী কালি গৈছেহে।
অ', অ'।
আকৌ এজাক আহা কথা আছে কেইদিনমান পিছত।
অ'।
বোলো মোৰ ইণ্ট্ণশিপটো শেষ হৈ লক তাৰ পিছত আহিব বোলো।
অ', সময় দিব পাৰিবা তেতিয়া।
অ', নহ'লে আলহীও আহি থাকিব এইফালে ময়ো সময় দিব নোৱাৰিম।
ভালো নালাগে তেতিয়া ন। আলহী আলহীৰ লগত ব্যস্ত হবলৈ পালে অকণ ভালো লাগে। সময় দিব পালে, সেইটো হয় বাৰু।
অ'।
বাকী ভাত পানী, কি হৈছে বনোৱাৰ কৰা।
ভাত পানী বনোৱাই নাই বনাবহে অলপ দেৰিকে চাগে।
অ'।
ত চাহ খাই ললো যে।
মই ৰুটি চুটি খাই যাম আৰু।
অ'। তাকে। মই আকৌ আজি কি কৰিলো, আমাৰ আগফালে মানে ভেদাইলতা গছ আছে
অ'।
এই ভেদেলতা পাত দুটামান ছিগি আনিছো, অকমান জোল খাম বুলি। মাছ নাই বাৰু, মাছৰ অবিহনে আৰু। মাছৰ বিছনা জোই খাম বুলি অ' গৰম যে।
ঠিকে কৈছা।
অ'।
এইবোৰে খাব লাগে গৰমত।
ল অ' মই সেয়াকে ছিগি অ' অকমান আগত ছিগি লৈ আহিছোহে।
অ'।
তাৰপাছতে তুমি ফোন কৰিছা।
উম। মই বোলো ইমান দিন কথা চথা পাতা নাই ফোনটো কৰো।
অ', ভালেই কৰিলা দিয়া, ময়ো এই অকণ ব্যস্ত গৰমতে আৰু কি কৰিবা।
উম।
ঘৰৰ কাম কাজ সেইবোৰ থাকেই দিয়াচোন।
অ'।
তাতে মানে আমাৰ কি হৈছে, শালখন আমাৰ জেঠাই হেৰি কৰে যে। সেই শালতে, জেঠাইৰ লগতে বহি থাকো, চাও মানে কি
কি কি চাও দে লাহে লাহে।
অ', মই নকৰো যে তেনেকুৱা।
অ'।
মই মানে চাই চাই আত্ত কৰি থাকো আৰু। সেইকাৰণে এতিয়াই কাম কাজ কৰি আজৰি হৈ লৈছো ৰ'বা।
উম।
আকৌ জোঠাই শালত গহিলে মানে মই চাই থাকো যে।
অ'।
নহলে কাম থাকিলে মই তেতিয়া বহিবই নোপাওঁ।
এনে কামত সোনকালে আজৰি হৈছে আৰু।
আকৌ তাকে আজৰি হৈ বাকি তোমালোকৰ সেইফালে কোনোবাই, পাছফালৰ কাম কৰে নে নকৰে?
আমাৰ তেনেকে নকৰে, মানুহে ক'মচোন কোনে কৰিবনো।
অ'।
মানুহ বেছি হ'লে বাৰু কৰিব পৰা যায়।
টাউনত জেগাই তথাপিও মানে অকণ জেগা উলিয়াই শাল খন বহাই লৈছে আৰু। এ আগ্ৰহ থাকিলে, সবতে হয় আৰু ন।
অ' এনেই থকাতকে ইনকামৰ পথ এটা ওলাইছে ঠিকে কৈছে।
উম তাকেই।
একেলগে ইণ্টাৰ্ণশ্বিপত প ভাল লাগিলে হয়, বেলেগে বেলেগে দি দিছে নহয়।
অ'।
তোমাৰ কিহৰ, কি বিষয়ত দিলেগে? তোমাক কি বিষয়ত দিলেগে ট্ৰেইনিঙত? কাটিংত দিছে?
অহ। তোমাৰ?
মোক কেক বনোৱাত দিছে বাও।
অ'। অ'। মই আকৌ কি জানানে কাটিংটো শিকিম বুলি ভাবিয়ে আছিলোঁ।
অহ।
সা-সুবিধাও হওঁক, সেইটোতে দিলে।
ঠিকে কৈছে দিয়া। মও আকৌ বিচাৰিছিলো হেটোত কিন্তু হেটো নিদি বেলেগতহে দিলেগে এতিয়া।
অহ। অহ।
পিছত আকৌ পইচা দি পিনে এক্সট্ৰাকে শিকি ল'ম আৰু।
অহ। পিছত শিকিব পাৰিবা বাও।
অহ।
তাককে।
ইমান গৰম পৰিছে ন। বাহিৰতো এ তিতা কাপোৰদুটামান মেলিবলৈ আহিছো, ইমান ৰ'দ পইছে কাপোৰ মেলিব পৰা নাই।
উম। অলপ আগত শুকোৱা কাপোৰ এতিয়া শুকায়ে গ'লগে।
উম।
তুমি দিনটোত দছ-পোন্ধৰবাৰ কাপোৰ ধুই পিনি মেলিলেও লগত লগতে শুকাব, দৰকাৰ পৰিলে। যি ৰ'দ দিছে।
হেল্ল'। অহ। কোৱা।
দেখিছনে আকৌ গছৰ পাত এটাও লৱা নাই।
গম নাপাওঁ। মা আছে যাওক
হেল্ল'।
অহ। কোৱা।
অহ। কোৱা এতিয়া।
উম। গছৰ পাত এটাও লৱা নাই, দেখিছা আৰু বাহিৰত।
উম। দেখিছো। দেখিছো।
কিমাননো ফেনখনে কণ্ট্ৰোল কৰিব আৰু।
মই তিতা কাপোৰটো মেলিব আহোতেই গম পাইছো নহয়, চকু মেলিব পৰা নাই বাহিৰত।
অহ।
মই মানে ৰাতিপুৱাৰ পৰা ওলোৱাই নাছিলো। এই ব্ৰাছ কৰিবলৈ, গা ধুবলৈ যি ওলোৱা।
অহ।
তাকে।
তোমাৰ ভিতৰি- ভিতৰি আৰু চবখিনি। ওলাব লগা নহয়েই।
ওলাব লগা নহয়। তথাপিতো এইয়া কাপোৰ- চাপোৰ মেলিবলৈ- কৰিবলৈ ওলাব লাগে।
উম।
গৰমৰ প্ৰকোপ যিহে বাঢ়িছে, কিমান ডিগ্ৰী চেলচিয়াছ উঠে, ঠিক নাই।
উম। দিছে চাগে থাৰ্টি -ফাইভ, থাৰ্টি -ছিক্স।
জানো কিমান হয়!
উম।
এই বতৰটো আকৌ ধৰিব নোৱাৰা নহয়, এই -এই ৰ'দ। এই মেঘে আৱৰি ধৰা, এ ডাৱৰে ছাতি ধৰা, যি তি আৰু।
উম।
যাম দে, এতিয়া ভাত কি দি বনাব ঘৰত?
বনাব চাগে নিৰামিষকে থালি এখন।
অ'। অ'কে।
তাতে ভাইটিহঁতো নাই যে।
অ'।
স্কুলত গৰম বন্ধত গৈ ক্লাছ কৰাইছে, তাত গৈছে।
অ', অ'।
আহি পোৱা পিছত লাহে ধীৰে কৰিব আৰু।
অ', অ', এতিয়া গৰম বন্ধ আৰু।
উম।
তুমি চাহ কি দি খালা?
মই এতিয়া নৰৰ্মেলকে এখন খালো বাৰু, বিস্কুট চিস্কুট দি।
অ', অ', অ'।
মই বুলো অলপ সোনকালে যাওঁ ৰদটোৰ পৰা বাচিবলে।
অ'। তাকেহে ৰ'দটো কেনেকে উঠিছে, ভালকে যাবা দেই ছাতি-তাতি লৈ যাবা। লগতে আৰু আজিকালি গাভৰু ছোৱালী কি আৰু ছানচক্ৰীমৰ প্ৰয়োজন। আছে যদি অলপ ভালকে কৰি যাবা আৰু ৰদ
যাব লাগিব নহ'লে, ক'লা হৈ যামগে বেছিকে।
অ', হয় দিয়া ৰ'দৰ প্ৰকোপ দেখিছা। ছানস্ক্ৰিমটো লগতে লৈ লবা পাৰিলে।
নিব লাগিব, এইবিলাকনো কত এৰি থৈ যায় ছোৱালী মানুহে।
উম, সেইবোৰ লগতে থাকে বাৰু।
উম। বেলেগ নাথাকিলেও সেইবোৰ থাকিবই।
অ', হয় দিয়া মোৰো তেনেকেই থাকে বাৰু, বেলেগক কি ক'ম।
ইচ
বাকী মোবাইলৰ ষ্টেটাচ বিলাক, পাইছো বাৰু। ভাল ভাল দিয়া দেই তুমি।
হা।
ভাল ভাল ষ্টেতাছেই দিয়া বোলো।
অ', কিয় বেয়া বেয়া দিব লাগে নেকি?
নাই নাই, নেলাগে নেলাগে। দিব লাগে দিয়া। উম, হয় দিয়া।
কেতিয়াবা এলাহো লাগে।
অ', হে এলাহ নকৰিবা, গাভৰু ছোৱালী কিহৰ এলাহ।
এইকেইদিন হৈছে ৰখা বহুত এলাহ দিছে গৰমত।
গৰমৰ কাৰণে।
অ'।
সেইটো হয় বাৰু, গৰমত এলাহ লাগেই বাৰু অলপ।
অ', মোবাইলটো চুবই নোৱাৰি গৰমেই উঠি যায়। উম, সেইটো কৈছা হেনে।
আৰু হ'ব দিয়া, হেৰি মোৰ কাম আছে।
অ', তুমি কোৱা আগে, মোৰ মানে কাম এ তাত যাম যে ।